হেল্ল'
কি কৰি আছা?
এনে শুই আছো। আপুনি কি কৰি আছে?
এ মই আমাৰ নতুন ঘৰত মাটি কিনিছিলো যে তাতে নতুনকৈ ঘৰ এটা বনাইছ-
নতুন ঘৰ বনালে নেকি?
অ ত জাৰ বেৰ দি মানে এটা ঘৰ সেইটো ঘৰ এতিয়া তলখন- তলখন দিব দিব লাগে যে।
অ ভাত খালে।
ভাত সেয়া আমাৰ মা হতৰ কা দেতাই দি থৈ গৈছিল এটায়া। সেয়া খালো আলু খটা বনাই দিছে তাৰ পিছত আকৌ কঠল গুটি। আঁহ ',
কঁঠাল গুটি বহুত দিন হল খোৱা নাই।
অ', কঁঠাল গুটি তাৰপিছত ধৰি লওক সা তাৰপিছত আকৌ মাহ মাংস অলপমান বনাই দি খে
আমাৰ লগৰ কেইজনীও ৰাতিপুৱা আহি চাৰিটা বজাতে খালো। ব্ৰইলাৰ বনাইছিলে আকৌ অ', ছাগলী মাংস বনাইছিলে উম', হ', নাই খোৱা আলু খাইছো আলু
অ ', ত আলু দিছে মানে। ভাল লাগিছে ন খাই?
ভাল লগিছে। আলুটাও কি গম পোৱা যায় আৰু ভাল লাগিছিল নে বেয়া লাগিছে।
তথাপি তই আলু তকা খাই ভাল লাগে না। মাংসৰ লগত আলু পাচলি দিলে। ভাল লাগে খাই।
উম', তাৰ পিছত আকৌ লগৰজনী হম',
ইমান ভোক লাগিছে তাৰপিছত আমাৰ এই ভনী জোঁৱাই টো আহিছিল তাত সকলো চাহখন বনাই খালো। ইটো
অ',
এটা বজাতহে দিছে আনি। চ চাটো লৈ আহিছে। ছাহ ও লৈ আহিছে তাতে চাহ খিনিকে খাই ললো। খাই লৈ তাৰ পিছত এ এতিয়া সে ভাত চাই
আমাৰ লগৰজনী কিবা উৰিষ্যা ছোৱালীজনী ফেষ্টিভেল এটা আছিলে কিবা বনাইছে । পিঠা বনাইছে পিঠা। ভালে লাগা নাই। হয়।
কি পিঠা বনাইছে?
কি পিঠা? ভাল লাগা নাই । চাউল আৰু কিবা এটি। পোলাও বলাইছে।
মৰ্ণিং। সেয়াটো খাই ভাল পাই চাগে অ'।
ভাল লাগা নাই। কি পিঠা বনাইছে।
ভাত খাই - খাই ভাল পোৱা। এই বিলাক বস্তু খাই বেয়া পাওঁ।
উম।
সেইটো কাৰণে। আমি আশা- আমাক দিলে হয়, ভাল পালোঁহেতেন।
কিবা পিঠা বনায়, চাউল আৰু কিবা এই কেঁচা বুটটো লৈ যে এটা গ্ৰীণ কুৰতি।
হয় নেকি? কামৰ জাগাত কি খালা?
ইদ্লি - ইদ্লি ।
ইদ্লি কেনেকুৱা বস্তু সেইটো?
এই শলা চুপীয়া পিঠা নিচিনা । শলা চুপ পিঠা নিচিনা। ছাইজটো । কিবা চাউল দি বনায়। ভাল নালাগে খাই। একদম বেয়া লাগে খাই। ইদ্লি। তথাপিতো উপায় নাই আৰু খাই দিছ কিয়?
আজিহে নামটো শুনিছোঁ আৰু দে ।
ইয়াত ইডলি দৌচা, চাম্বাৰ, একদম।
চাম্বাৰটো, চাম্বাৰটো বুজি পাওঁ, দৌচাটো বুজি পোৱা যায়। বুজি পোৱা নাই কেনেকে
জাষ্ট এই পাতি-খবতা পিঠা দিছে। না
হয় নেকি?
আমাৰ সেইকেটা ভাল লাগে খাই, এইকেটা ভাল নালাগে খাই, ইহঁতে ভাল পায় আৰু। ইডলিকেইটা মানে খলা-চিপা পিঠা অ'।
অ' পিঠাগুৰি দি বনাই নে চাউল দি বনাই?
চাউল দি,
চাউল দি আকৌ, সেতো কেনেকুৱা লাগিব খাই?
সেই চাইজটো সেনেকুৱা মানে, টেষ্টো খলা-চাপৰি পিঠা নহয়। হয়, কিন্তু চাইজটো দেখাত সেনেকোৱা আৰু,
অ'।
উম, উম, ইয়ে। মানে কি ফাল্টু খানা খায় অ'!
সেয়া কি খানা আকৌ?
উম। খাই দিছো। সিহঁতে মানে হেল্দি চায়, হেল্দি। তে, জিভা টেষ্ট নাচায়।
হয় নেকি?
উম, যি খাই মানে শক্তি হয়। যি খায় স্বাস্থ্য
উম। ঠিকে আছে। সেইটো-সেইটোয়ে ভাল ন আমি আকৌ জিভা টেষ্টহে, আমি জিভা টেষ্টহে বিছ এতিয়া আজি আলুপিটিকা বনাই দিছে, কি ভাল লাগিছে খাই, মানে একদম! শুকান জলকীয়া তেলত দি হুম সেনেকে বনাই দিছে, তাৰপিছত কঁঠালৰ গুটি কঁঠালৰ গুটি, উহাই, উহাই লৈ পাতাত পিচি সেয়া এনেকে আৰু। শুকান জলকীয়া এতিয়া আকৌ পিয়াঁজখিনিও ভাজি, শুকান জলকীয়াৰ লগত গুৰি কৰি ভাজি সেনেকে দিছে খাই মজা লাগি, এতিয়া আৰু অকনমান থৈ দিছো। সৰু ছোৱালী এজনী আছিল। ছোৱালী জনীৰ কাৰণে ৰাতি খাম আকৌ কণীও গোল কৰি দিছে কিবিধ খাম আৰু কণী কেইটা নাখালোয়ে। পনীৰ পিয়াজ দিয়ে। ভুল কৰি দিছে।
উম',
সেই গেটা খাইছে।
কিমান খাব আৰু,
উম ', তুমি এতিয়া খাইছানে আহি পেলাই খালা?
এতিয়া চাৰিটা বজাতে খাইছিলো কাপোৰ চাপোৰ ধুলো ছোৱালী লগৰজনীক অলপ হেল্প কৰি দিলোঁ। পিঠা বনোৱা। তাৰপিছত
অ', আজিটো ন আজি বন্ধ বাৰ হয়।
বন্ধ বাৰতে কৰি নললে পিছত তেতিয়া তেওঁৰ দিগদাৰ হয়।
উম ', কাপোৰ চাপোৰ ধুই লৈ এনে আৰু লগৰ কেইজনী নাই ফুৰিব গল।
অ তহঁতৰ বাঘ লগ পাইছিলা নে নাই?
নাই। যোৱা সময়তে লগ পাইছিলে এবাৰ। এতিয়া যাবয়ে তাইপ ম নাই যাবই টাইম নাই এতিয়া।
হয় ', নেকি? দূৰত নাই দূৰত দূৰত মানে নাকি?
ওচৰতে কিন্তু মানে টাইম না
অ ', এতিয়া মানে কামতটো ললা। বোলে হেত
অ', বলে কাম আগতে মানে ল- লগৰ কেইজনী আছিল সিহঁতৰ লগত এনে ল কৰি পেলাইও হেৰি অন্যটো হেৰি কাম খিনি কৰিও যাব পাৰে পাঁচ মিনিটৰ কাৰণে।
কাম খতি কৰি কাম খতি কৰি গলে আকৌ কালিও দিব নহয়।
কাম মই গলে আকৌ মোৰ কাম খিনি কোনে কৰিব?
উম হয়।
সেই কানে এতিয়া নতুন নতুন, এতিয়া চিনাকি হৈ লোৱাৰ পিছতহে কৰিব। নাই দাতৰ বিষ ভাল হোৱা। কি কৰিম হে, নাই।
এতিয়া মধুুআম মধুআমৰ গছ নাই নহয় তাত নাপাব। মধু আমৰ হেৰি তিয়হ তো যে তিয়তো চুবাই পেলে সি
অ। নাই মধুৰী আমহে আছে। মধুৰিআম হে আছে ম
মছালা
আহ সেইটো হলে দাঁতটো সেইখিনি দাঁতটো সেইখিনি বিষ বুলিয়ে নহয়।
ফুলিছে মানে এডোখৰ জেগাতে ফুলা নাই দাঁতৰ চব দাঁতৰ মানে তলৰ খিনি আলু খিনি ফুলি ফুলি গৈছে।
অ আলুঅ তাত বজ দাতঁ গজিছে নেকি?
সেইখিনিত দাঁত গজিছে বাৰু বাকী দাঁত বিলাকৰ তলে তলে বিষ হৈছে বহুত। এ মানে ফুলি ফুলি গৈছে। হা? হেল্ল'।
বিষটো মানে বিয়পি গৈছে আৰু
অ অ চব দাঁতৰ তলে তলে ফুলি গৈছে গৈ। সেইটো বাৰু বিষ হয় নতুন দাঁত।
সেই সেইটো বিষৰ কাৰণে গোটেই সোপা দাঁত বিষাইছে। এতিয়া হেৰি ডক-ডক ৰ ওচৰত যায় হে কুলি কৰা উ হেয়া হেৰি কৰা ঔষধ দিলে হেতেন নহয়।
কি ডক্টৰৰ ওচৰত যাম আৰু। মনে নাযায়।
বহুত দূৰত নেকি?
উম দূৰত নহয় ওচৰতে।
ওচৰতে যদি হেই কৰে কিমান আজৱ খুলিলে বা
এটা বজাৰ পিছতে হে নোখোলে আৰু ৰাতি গধূলিহে খোলে।
হম
উম এতিয়া মৰ্ণিং নাইট চিফ্ট। মনে নাযায়।
অ এতিয়া আ কালি পুৱা মুকে দিউতি।
অ দুপৰীয়া
দিবই হলেতো দুপয়ীৱা হলে নহ'লেও দুপৰীয়া হ'লে নহ'লে সময় পাবা ৰাতিপুৱা ৰাতিপুৱা
দুপুয়ীৱা হলে টাইমে নাথাকে ৰাতি শুতে শুতে তিনটা বাজে। তাৰপিছত ৰাত দিনত তাত।
তৰকাৰী বনাও নে? নে হেৰি বনাইয়ে থৈছ
আজিকালি দুপৰীয়া হলে একো খানাই নবনাও।
তাত যাই তাত যাই খোৱা বোৱা
অ তাতে যাই পেলাই খাওগে হয়
দীপুৱে দীপুৱে কি খানা দিয়ে?
দুপৰীয়া সেয়াই সেইবিলাকে খানা দি থাকে এদিন অহ দালি আৰু কি বুলি কয় বগা ৰাইচটো দিব পাপৰ আচাৰ আৰু এদিন জিৰা ৰাইচ, লেমন ৰাইচ- পলিঅ' গেৰে এইবিলাকে আও
আমাকো এয়াই ট্ৰেইনিং হৈছিল যে আমাক ত এয়াই শিকাইছে কেনেকে বনাব লাগে। কি কৰিব লাগে
ভাল নালাগে খাই
মই বেছি ভয় খাই। ছিলো কেনেকে বা বনাম কি কৰিম তাৰ পিছত পাইলো ৱাৰ্ড অফ দেত আছে এনকা একেলগে এনেকে হেতা পেতাকে বনাং। এই আমি আকৌ সেনেকে নবনাও যে, আমি নামটোৱে নাজানোঁ। আকৌ ভালকে বুজিয়ে নাপাওঁ। কেনেকে বনায়, কি
অ'।
সেইয়াতো খোৱা যায় বনাই। বনা থলেও আমি নামটো নাজানো। এ
এইয়াততো কাৰ্ড ৰাইচ দিয়ে । কাৰ্ড ৰাইচ মতলব অ' দৈত ৰাইচ । আকৌ
তাত দৈখিনি কি দৈত- দৈ দি তেতিয়া তৰকাৰী বনায়?
অ' দৈ দি ত- তৰকাৰীটো- চব তৰকাৰীয়ে দৈ দি বনায়।
হয় নেকি? টেঙা - টেঙা নালাগে?
নালাগে। আদত হৈ গ'ল আৰু এ তিয়া - এতিয়াতো দৈ
অ' আমি হলে খাবই নোৱাৰিলোঁ সেইটো আকৌ তা- আকৌ তেতেলীও দিয়ে বুলি শুনিছোঁ? তাৰমানে হৈছে আমাৰ দৈ সেয়াবিলাক তাৰমানে দেহটোৰ কাৰণে ভাল। সেইবিলাক খাব লাগে । এতিয়া আমি খাব নোৱাৰোঁ আম
মই এতিয়া খাব পাওঁ আৰু এতিয়া - এতিয়া একদম পুৰা খাওঁ।
আৰু আমাৰ গাঁও জেগাত এইবিলাক নচলে যে।
উম, এইবিলাক দৈ কে- দিপৰীয়া সময়তো দৈ, আপেল অ' ডালিম চব ফলমূল লগ লগাই ৰাই- ভাত
ডক্তৰে যি খাব দিয়ে, সেনেকুৱা মোকে দিয়ে খায়। সেইকাৰণে সেইবিলাক মানুহ স্বাস্থ্য- স্বাস্থ্য-পাতি ভাল থাকে । আমাৰ আও আমি বাচি-বাচি খাওঁ । আমি সেইবিলাক ইমান খেতিয়ে নকৰোঁ। সেইটোকে। এতিয়া হব দিয়া। হ'ব দিয়া এতিয়া। পাঁচটামান বজাত কথা পাতিম বাৰু । এতিয়া ৰাখিছোঁ । কাম কৰি আছোঁ। ও
অ'- অ'।